হেল্ল' অঁ শুনিছো
কি কৰি আছিলা?
এ এনেই চাহ খাই মেলি আহি এনেই বহি আছিলোঁ, তুমি?
অ ময়ো এই চাহ তাহ খাই বহি আছো ভাত
অ ভাত যে বনাই আছে
অ
তোমালোকৰ বনাইছে নে?
অ অ বনাই আছে
অ অ, বাকী ভাল?
ভাল ভাল, তোমা?
উম ভালেই।
কিহে বনাইছে ভাত
ভাত জানো কি বনাই খুৰীয়ে বনাইছে
অ অ
হয় বোলো ভাল নহয় খুৰিহঁত
উম ভালেই ভালেই, মাহঁতৰ ভাল?
অ ভাল ভাল
অ
বা হঁতৰ ভাল নহয় চবই
অ চবই ভাল
উম উম বাকী তো বিদ্যয়ালয়টো চাগে বন্ধই আছে?
উম বন্ধ বন্ধ
উম আইতাহত আহিছে নে নাই ঘৰত?
আইতাহঁত অঁ আহিছে।
আহিছ ন। এটা কথা মনত পৰে নাই বা আগতে আগতে যে আইতাহঁতে যে সাধু কয় আমাক
ওম বহুত শুনো আগতে একদম আগতে কি পঢ়িলো অকমান আওএকম একদম দৌৰি যাম আও আইতাহত থাকিলে।
উমঁ!
একদম যেতিয়া গৰম দিনত আগ আগফালে যেতিয়া বহি থাক অঁ আফালে যেতিয়া ন সাধু কব আও
উমঁ!
অও!
তাৰপিছত বুঢ়ি আই সাধু সুনিবলে
অঁ বুঢ়িআইৰ সাধু তেজীমলা
এহে ওম চিলনী জীয়েকৰ সাধু যে
অঁ সেইবিলাক কিমান শুনিলো নহয়।
উমঁ! অঁ তেনেকে আছে যে তোমাৰ কিবা পানে চৰি নে কি বুলি এটা আছে যে
অঁ অঁ আছে
চম্পা গুটি
অঁ আকৌ কেলে সিংহ ঘৰ নিগনি সেইটো এটা।
অহ!
তেনেকে ধেৰ আমি শুনিলো অঁ। আকৌ
অঁ! আগৰ মানে সেইটোয়ে মানে সাধু বিলাক মানে কিছুমানে তোমাৰ কেনেকে মানে মানুহৰ মানে হেৰি কৰিলে? মানে অহিংখাটো কেনেকে কৰিব নালাগে বা কোনতো ভাল কাম কৰিলে ফল ভাল পায় ভাল পায়।
পাব অঁ অঁ!
বেয়া কাম কৰিলে যে বেয়া ফল পায় সেইবোৰ মানে সৰুতে অঁ সাধুজনে আমাক শিকায় আও
উমঁ সেইটোয়েতো।
কিন্তু আজিকালি জানা এই সাধুবোৰ প্ৰায় নুশুনে ল'ৰা ছোৱালীয়ে
নুশুনে মানে আজিকালি কি তোমাৰ আজিকালি ল'ৰা ছোৱালীবিলাক কি ক' আগৰ দিনত আমিবিলাক এটা কিমান খেলা ধূলা কৰো সাধু শুনো আইতাহঁতৰ কোলাত বহি ককাহঁতৰ। আজিকালি ল'ৰা ছোৱালী বিলাকে তোমাৰ আকৌ সেয়াহে মোৰ গ্ৰামৰ ফোনতে তেওঁলোক ব্যস্ত মানে। অকল মাক বাপেকে মোবাইলটো দি বহাই থৈ দিব।
অঁ মই অকলে
কি বস্তু মানে সেই বস্তুতটো পাহৰিলে অঁ অঁ সেইটোৱে গেম খেলি আহেতো সেইবিলাক ইংডো আগতে ইমান ধুনীয়াকে আমি সাধু শুনো কিবা কিবি কওঁ
অঁ আগতেতো আইতাহত বা ঘৰত থাকিলে বা ঘৰত নাথাকিলে মানে মামাহঁতৰ আইতাহত আহিলেও মানে একদম সাধু শুনিবলৈ পঢ়া শুনাই একদম বহি লওঁগৈ।
অঁ বহি লোৱা।
এহে তাৰ পিছত আকৌ যেন হেৰি তেজীমলা শাধুতো যেন তেজীমলাক কেলেই মাহী মাকে ইমান শাস্তি দিয়ে ন?
উম।
শাস্তি দিয়াটো অ', তাৰপিছত শাস্তি দিয়াটো দেখি আমিতো ধৰ সঁচাকে বুলিয়ে ভাবোঁ।
উম।
সেইটোকে তাৰপিচত আমি কেলে নুখুধো জানো এতিয়া? ইমান শাস্তি দিছে জানা, আমি যদি ওচৰত পালোঁহেতেন মাহীমাকক
অ' মাই-মাৰি পেলালে কিবা কিবি আমিতো কিমান পাতো। সেইটোয়েটো আৰু মানে কি ধৰা আমি এতিয়া অনুভৱ কৰো যদি এনেকা আইতাহতৰ কোলাত সাধু শুনিবলৈ পালো হয়। এতিয়া মানে আমাৰ আগ্ৰহটো থাকে শুনিবলে। কিন্তু এতিয়াৰ নতুন প্ৰজন্মৰ মানে সেইবিলাক নাই। সাধু শুনা, কিবা কৰা, এতিয়া ধৰা আগতে আমি কিমান খেলা- ধুলা কৰো, টাং গুটি খেলা বাদেই ধৰা টিকা মাৰ কিবা কিবি ধেৰ খেলো জানো কিন্তু ল'ৰা ছোৱালী এতিয়া অ', সেইবোৰ এতিয়া কি বুজিয়ে নাপায়।
নাপায় মানে সিহতি মানে ওলায়ে নাযায় এতিয়া।
অ' সিহঁতে ওলাই নাযায়।
মানে অকল ভিতৰতে সোমাই, সোমাই তোমাৰ
সেইটোৱে মানে অ', সিহতৰ সেইটোৱেই মানে মোবাইলক লৈ সিহঁতি মানে পুৰা ব্যস্ত হৈ থাকে আজিকালি। সেইটো তুমি ল'ৰা -ছোৱালীক দুখ দি লাভ নাই নহয়। কাৰণ মাক- বাপেকে দিছে কাৰণে চাইছে।
উম, সিহঁতে মোবাইল চাব নহ'বা তোমাৰ ঘৰতে আজিকালি ধৰক ইমান সৰু ল'ৰা- ছোৱালীক তোমাৰ টিউচন দিয়ে।
অ', ইমান সৰুতেটো আমিতো ধৰা আমি খুব বেছি ধৰা নাইন, টেন মানৰ পৰাহে ধৰা টিউচন কৰিছো।
অ', আজিকালি তোমাৰ একদম প্ৰথম শ্ৰেণী সিহতে ইমান মানৰ পৰা তোমাৰ টিউচন দিয়ে আৰু মানে প্ৰতিযোগিতাৰ যোগ আৰু।
অঁ'প্ৰতিযো -প্ৰতিযোগিতাৰ যোগে। মানে কোনে কাত কে বেছি পাৰিব পাৰে, সেনেকুৱা টাইপ হ'ল আৰু।
উম, আকৌ তোমাৰ এটা মনত আছে নে নাই? সন্ধিয়া যেন তোমাৰ দেউতা বা মায়ে কোলাত লয় যেন জোনবাই বেজী এটা দিয়া বুলি যেন
অ', অ', অ' সেইটো যে, অ' ইমান ভাল লাগে সেইটো।
অ'। আৰু তুমি, আগৰ কিতাপ বিলাকত তোমাৰ তাৰপিছত মানে গোটেই প্ৰকৃতিৰ লগত সংৰ - হেৰি হোৱা মানে মানে বাস্তৱ জীৱনৰ লগত যোনবোৰ মানে জড়িত আৰু ন সেইবোৰ তেনেকুৱা পাঠবোৰ দিয়ে।
অহ, সেইটোয়েতো আগতে তোমাৰ কি হয় প্ৰথম, দ্বিতীয় শ্ৰেণীতে এইবিলাক আমি যিবিলাক শুনিছো, চিলনী জীয়েক সাধু, বুঢ়ী আইৰ সাধু সেইবিলাক পাওঁ।
আজিকালি কিবা টান- টান পাঠকেইটামান দি দিয়ে। অহ, সেইটো কাৰণে পঢ়িবলৈ মানে ইমান আগ্ৰহী নকৰে চাবাচোন।
নকৰে অ' সেইটোৱে, আৰু আজিকালি তুমি মানে আমাৰ বিলাতকেও মানে সৰু যিবিলাক প্ৰজন্ম নতুন প্ৰজন্ম সিহঁতবিলাকৰ মানে গ্ৰামফোণত টো অত্যাধিক ব্যৱহাৰ কৰে।
উম, সেইটোৱে। আমিতো সিহঁতৰ বয়সত অ'বুজিয়ে নাপাওঁ গাঁৱৰ
বুজিয়ে নাপাওঁ, আমি অকল সাধু শুনিম আইতা কোলাত বহি ধৰা খেলিম সেইবিলাকে বুজি পাওঁ।
সেইটোৱে
সময়ত ভাত পানী খাম, শুম সেইবোৰহে কিন্তু আজিকালি নাই। আৰু আজিকালি কি মানে তোমাৰ ল'ৰা ছোৱালী বিলাকে মান আলহী এজন উঠি আহিলে, মাতিবলৈ মন নকৰে।
নকৰে।
আহক বহিছেনে কিবা কৰিছেনে বুলি।
উম
বা আমিও কিমান শ্ৰদ্ধা ভক্তি কওঁ চাবাচোন না জা আলহী আহিলে কিমান ধুনীয়াকে।
উম।
কিমান হেৰিক, অঁ।
হেল্ল।
অঁ।
অ সেইটোৱে কথা। আগতে তোমাৰ হেৰী কিতাপত আকৌ লাগে লাগে বুলি সাধু যে এটা আছিলে। পদ্য এটা আছিলে সাধু আকাত।
অঁ
কি এক আছিল বুঢ়া বুঢ়ী। নাছিল সিহঁতৰ লৰা লৰি বুলিটো পাইছিলা নে নাই? আঁ এ অ ফুল অ ফুলো নুফুলো কিয়?
অঁ, সেইটো এটা আছিলে। আছে এতিয়াও আছে অঁ। আৰু বিভিন্ন ধৰণৰ কবিতাবোৰ পঢ়ি ইমান ভাল লাগে।
অঁ
গল্প চল্প বহুত ভাল লাগে।
আকৌ ওকৰি সাধু।
অঁ অঘৰী অঁ, ‌ ভালে ঢেৰ আছে পঢ়িবলৈ গলে।
উম আজিকালি মানে, সেইবোৰ ইমান মানে কেনেকে মানে প্ৰতিযোগিতা বঢ়াব পাৰি, সেইটোয়ে চিন্তা আছে। এইবোৰ মানে ইমান সংগতি ৰাখি পাঠ্যক্ৰমত নেথাকে এইবোৰ।
অঁ নাথাকে অঁ।
উম।
না কি আজিকালি মানে কি হৈছে ধৰা উম চব। উম মানে আগৰ বস্তুবোৰ নাইকিয়া লিখা কৰিছে মানুহে এতিয়া।
উম উম।
ধৰা এতিয়া আগৰ দিনৰ সাধু চাধুবোৰ নায়েই আজিকালি। কৰা, এতিয়া মানে নতুনকৈ চব বোৰ ভৰাইছে কিবা কিবি, আগৰ সাধুবোৰ শুনিবলৈও কিমান ভাল লাগে চাবাচোন।
অঁ, আৰু প্ৰত্যেকটো সাধুৱে মানে এটা নৈতিক শিক্ষা দিয়ে যায়।
অঁ, সেইটোৱে মানে তুমি তাৰ পৰা কিবা এটা আভাস লব পাৰা ন ধুনীয়া বুজি পায় কিন্তু তুমি এতিয়া কবিতা বিলাক আকৌ মানে কি হয় চবে নোৱাৰিব ন কিবা এটা বনাই লিখিব বা কিবা কৰিব
নোৱাৰটো আৰু আগতে তোমাৰ চন্দ মিলাই অ চন্দ মিলাই মিলাই থাকে তোমাৰ মানে মনত ৰাখিবলৈও সহজ হয়
অ
আজিকালি তেনেকে নাথাকে আৰু
সেইটোৱেটো ন
উম আগত এনেকে বি আগবৰ বিৰবলৰ সাধুটো এতিয়াও দিছে চাগে
অ অ সেইটো এতিয়া দিছে আগতেতো ইমান নাই সেইটোৱেই এতিয়া তুমি ল'ৰা ছোৱালী বিলাকৰ নত নতুনকে দিলে নাই দেখা আমিবিলাকে কিবা এটা বুজি পাই লিখিব পাৰিছো কিন্তু এতিয়া ল'ৰা ছোৱালী বিলাকে যোনবোৰ ধৰা অকমান পাৰফেক্ট পাৰে সেইবিলাকে পাৰিব
অ অ
কিন্তু ধৰা এতিয়া বেলেগ যিবিলাক অকমান মধ্য মধ্যবিত্ত ল'ৰা ছোৱালীটো নোৱাৰিব পৰীক্ষাত আহিলেও।
সেইটোৱে। মানে পঢ়া প্ৰতি তাৰ আগ্ৰহটো অকণমান কম থাকে তেনেকুৱা সাধু সাধু যদি দিয়া হয়। তেতিয়া ধৰা আগ্ৰহটো বৃদ্ধি পায়
বাঢ়িব অ সেইটোয়ে আৰু সাধু কিতাপ পঢ়ক কিবা কিবি কৰক গ্ৰাম ফোনত ব্যস্ত থকাতকে এতিয়াও পাৰিব ন'?
অ', সাধু মাজেৰে নৈতিক শিক্ষা পায়েই এনোও।
উম,
সেইটোয়ে পাঠ্যক্ৰমটো মানে ধেমেলীয়া টাইপৰ কৰিব লাগে যাতে মানে শিক্ষাৰ দৰে বুজিও পায়।
তাৰছত আকৰ্ষণে কৰিবও পায় তেনেকুৱা হ'ব লাগে আৰু।
উম,
ঘৰতে আছা নে এতিয়া?
ঘৰতে আছো ঘৰতে আছো।
অ', ফুৰিব গৈছা নাই কৰ'বাত?
ফুৰিবলৈ যোৱা নাই বাৰু যা যোৱা কথা আছেহে।
অ', অ', ক'ত যাম বুলি ভাবিছা?
অকণ মানে সেই আমাৰ ভণ্টি মানে নাচৰ প্ৰগ্ৰেম এটা আছে গুৱাহাটীত। ভাবিছো যাম বুলি তেনেকে।
উম, অ', ভালে কৈছা আজিকালি মানে ল'ৰা ছোৱালীবোৰ তোমাৰ এনেকোৱা নাচ গান চবতে বহুত হেৰি আছে।
অ অ আজিকালি ওলাই যাবও লাগে মানুহে। হল বুলিয়ে তোমাৰ ঘৰতে সোমাই থাকিব নোৱাৰে ন'।
উম,
কেতিয়া মানে আছে?
হা?
কেতিয়া মানে আছে প্ৰগ্ৰেম?
প্ৰগ্ৰেম তোমাৰ বুধবাৰে আছে আমি কাইলৈ নে পৰখিলৈ যাম আৰু।
উম,
উম, তাকে। ঠিক আছে তেতিয়া হ'ব দিয়া।
অ', অ', হ'ব দিয়া।
অঁ'।